হেল্ল'। হেল্ল' কি খ কি খবৰ?
আচ্ছা, মোৰ খবৰ-খাতি ভালেই
আচ্ছা। মোৰো ভালেই।
ভালে ন?
উম গৰমত আৰু চলি আছে আৰু, ভালেই বেয়া, চব চলি আছে আৰু। বাকী কি কৰি আছা?
কি, তাত বৰষুণ দিয়া নাই নিকি?
বৰষুণটো তোমাৰ ন আজি- তোমাৰ কেইটা উম। তোমাৰ চাৰে তিনটা নে, চাৰিটা মানতে ইমান বেয়াকে বৰষুণ দিছে। আৰু সেইটোৱে, তেনেকে দিয়ে আছে, দিয়ে আ ছেওঁ।
উম।
তেতিয়া পৰে একদম, সেইটো টাইমত। তাৰপিছত আকৌ ঠিক হৈ গ'ল, আধা ঘন্টামান পৰিলে, তাৰপিছতে গেট বন্ধ অহ' বাকি।
তাৰপিছে ভাত ৰান্ধি খালী নে?
অহ অহ হ'ল ভাত পানী। তুমি খালা নে নাই?
অহ খালো জাষ্ট
অ। কি বনাইছিলে আজি?
হা হা কি আৰু গৰমত নো কি হ কিবা আৰু মাছ মাছৰ লগত যি ভাল লাগিলে সেইটো খাই দিলো আৰু
অ আচ্ছা আমাৰো সেইটোৱে বনাই আছে দালি চালি। কিবা আলু পিটিকা। এ, গৰমত খাবলৈও মন নোযোৱা হৈ গৈছে অ'।
উম, হম।
আৰু পঢ়া শুনা কেনেকাে চলি আছে?
পঢ়া শুনা ঠিকে বাৰু।
ঠিকে চলি আছ
অহ, ঠিকেই চলি আছে।
অ'। তাৰপিছত এইবাৰ গৰম বন্ধত ক'ত যাবা ঘুৰিবলে?
গৰম বন্ধত ঘুৰিবলৈ এইটো চাব লাগিব, চাব লাগিব মানে কিবাতো প্লেনটোক কৰি আছোঁ আৰু।
এনে মানে ক'ত যাবা? অৰুণাচল নে শ্বিলং যাবা?
এ' কোনটো বেছি ভাল হ'ব জান নাই এতিয়া কি কি ভাবি আছো
উম মোৰ আইডিয়াটো শ্বিলঙে ভাল হ'ব চাগে।
আচ্ছা।
উম। কাৰণ এতিয়া শ্বিলঙতো তোমাৰ এতিয়া এইটো গৰমত গ'লে ত' বহুত ভাল ন ঠাণ্ডা হৈ থাকে। ফেচবুক
উম।
তেতিয়া ভাল তেনে আৰু ম'ও ভাবি আছো এতিয়া তোমাৰ পৰীক্ষাতটো গৈছেহে।
অ'।
তাৰপাছত তোমাৰ আকৌ পৰীক্ষাতো মানে কি ক'ম, ৰিজাল্ট আনিব গলো আজি। মানে এনেকুৱাই কাটিছে মানে মই যোৱা নাই মা, মানে মাকো মই যাবলৈ দিয়া নাই, তোমাৰ ভন্টিক মই পঠালো হা
অ' আচ্ছা।
তিছত ভন্টিক কি কৰিলে মানে নিদিয়ে পেপাৰছ, যেতিয়ালৈকে পেৰেন্টছ নাহে তেতিয়ালৈকে মানে পেপাৰ চেপাৰ শু নি দিয়া তাই বোলে ক্লাছ ক্ষতি কৰি থাকে এ স্কুল নাহে বোলে, ভালকে পঢ়িব লাগিব এনেকে হ'লে বহুত টাইপ টুৱেলভ পাছ কৰিব নোৱাৰিব মানে, ধেৰ কিবা কিবি শুনালে ভনটিক তাৰপিছত তাই মানে কৈছে যে আপুনি মাৰ্কছখিনি মোক দি দিয়ক, যাতে মই তাৰ পেৰেণ্টছক দেখাব পাৰো আৰু, তেনেকে কৈ মানে তাই আহিলে আৰু, লৈ আহিলে এনেকুৱাই মাস্স কাটিছে নহয়, বাপৰে বাপ ভাবা ইমান লিখাৰ পিছত যদি এনেকুৱা মাৰ্ক কাতিছে, টুৱেল গতিকে কি অৱস্থা হ'ব ৱাটছএপ
তোমালোকৰ তো চৱা আছিলে না? চেবা আছিলে ন তোমালোকৰতো? অ'। চবতো আৰু টান, ডাঙৰ ডাঙৰ লিখিব লাগে, বা
হয়
আমাৰ আমাৰ সেইটোত লিখিব পইণ্ট মানে আং বাং এই চব লিখিব নালাগে ডাঙৰ ডাঙৰ এই চব লিখিব নাই মানে টু দা পইণ্ট তাত আন্ডাৰ লাইন মাৰিব লাগিব তেতিয়া ধৰি লোৱা তেতিয়া তাতে মাৰ্কচ পাই যায় কিন্তু আমি গৰু মানে কৰ জেগাৰ কৰ পইন্ট খিনি আনিলৈ তাক দি দিওঁ যে সেইটো কাৰণে নিমিলে কুৱেশনটো মানে যোনটো সুধিছে সেইটো আমি কৰ কৰ এনচাৰ লিখি দিও সেইটো কাৰণে এবাৰ পৰা ভালকে কৰিব লাগিব দিব নহলে গুত আচ বহুত ট্ৰেইনৰ নিচিনা হৈ যাব মোৰ অঁ ট্ৰেইনৰতো কথা কৈছিলোয়ে মই তোমাক ন উম তুমি কেতিয়া পঢ়ি আছিলা ৰাতিপুৱা নে দিনত নে সন্ধিয়া কেতিয়া না ৰাতি
মইতো ক'বলৈ গ'লে টাইম একটা টাইমত পোৱা নাছিলো মানে মই টাইমটো মানে অ হ আগত
হ ইনা
তেতিয়াতো মানে টাইম মেনেজমেন্ট কৰিব লগা হৈছিলে বাৰু কেতিয়াবা চাৰি ঘন্টা নে তিনি ঘণ্টা মৰ্ণিং কৰি হ মৰ্ণিং কে ত কমচেকম এইটোয়ে টাইম চিলেক্ট কৰো মানে
মৰ্নিং মানে মৰ্ণিংতে পঢ়িছিলা ন অ মই আকৌ ৰাতিপুৱা পঢ়িবলৈ মই বৰ এলাহ পাও অ মানে উঠিবলৈ মন নাযায় ন
মৰ্ণিঙে পৰিলে মানে কিবাত অলপ ৰ ৰখে মানে। যি কুৱেশন কেইটা মানে এনচাৰ পঢ়ো ন এই গোটেই কেইটা মনত থাকে তেতিয়া। ৰাতিতটো কি কৰিব প মানে কিবা পৰিও মোৰ মন মন নাযায় মানে চিধা উৰি দিওঁ।
মই আকৌ ৰাতি পঢ়িবলৈ মই মানে হেৰি যাম মান লাগিলে ৰাতভন মই পঢ়ি দিম। কিন্তু তোমাৰ, মই ৰাতিপুৱা পঢ়িবলৈ মানে নোৱাৰো আৰু। মানে এতিয়া। শুই উঠাৰ পিছত মানে কিবা এটাই অশান্তি লাগি থাকে।
হয়।
আৰু মেইন কেচ এনেকুৱা হয় চাবা, তোমাৰ যদি ৰাতি যদি টোপনি ভাল নহয় না ৰাতি ক উঠিবলৈ এনেও মাত মাথা চাথা বিষাই থাকে হেঙাই থাকে।
এইটো, এইটো ৰাতি বেছি কিবাকেও মানে টোপনি ক্ষতি কৰি, কৰিও মানে পঢ়িব নালাগে বেছি।
উম, উম। সেই আজিকালি, আজিকালি ম ম'বাইল হাতত যেতিয়া শুৱা আছো তেতিয়া পা মানে টাইম, হম, হ, উম। তুমি চাবাচোন ৰিলচ চাবলৈ বহিবা বা কিবা চোৱাচোন টাইমটো কেনেকে পাহৰ হৈ যায় মানে গমেই পোৱা নাযায় ন'। বাৰু এতিয়া কি হয় আৰু সেটোৱে, টুৱেলভটো দিয়াৰ পাছত তেতিয়া আৰু গম পাম আৰু। এনে নে আ গ্ৰেজুৱেচনতুটো ইমান বহুত তাততো তোমাৰ ধৰি লোৱা কিমান এতিয়াতো বঢ়াই দিছো না। চাৰি বছৰ নে তিনি বছৰ? উম তাততো তোমাৰ আকৌ হেৰি ছমাহ ছমাহ পিছতো পৰীক্ষা লৈ থাক
হয় ফাইনেলি লৈয়ে থাকে।
উম। তাৰপিছত লাষ্টত তোমাৰ ফাইনেলটো হয়। তাৰপিছত আৰু গ্ৰেজুৱেচন
অ' হয়। উম।
কি ভাবিছা? গ্ৰেজুৱেচনৰ পিছত কি কৰিম বুলি?
ভাবি আছো আৰু। ভাবি আছো মানে ট্ৰাই কৰি চাওঁ, যি তি ওলাই। ইণ্টৰভিউ কিবা কিবি।
সেইটোয়ে কৰিবা ইণ্টাৰভিউ চিন্তাৰভিউ এপ্লাই চেপ্লাই মাৰিবা।
অহ।
উম। ন'হলে এটা কাম কৰিব পাৰিবা এফালে ধৰি লোৱা ইন্টাৰভিউ মাৰিলা। তাৰপিছত আকৌ তোমাৰ বিজনেচ চিজনেছ। কৰিব পাৰিলা তেতিয়াতো আৰু আৰু আৰু পইচাৰ হেৰি ইনকামতটো
হম। অ হয়।
উম। আমাৰ ইয়াততো তোমাৰ ক'ব গলে বেছিভাগ মানুহ মানে আমাৰ অসমত বিজনেছতে মানে বেছি লাভ।
উ হম।
তোমাৰ আমাৰ অসমৰ বাহিৰত আকৌ কিছুমানে চাবাচোন ট্ৰেডিং কৰে। পইচা কিন্তু সেইটো কৰাটো ভাল কিন্তু পইচা ফাৰ্ষ্ট মানে শিকি ল'ব লাগে সেইটো শিকাৰ পিছত তেতিয়াহে কৰিলে মানে ভাল কাৰণ প্ৰফিট আৰু লছটোও থাকে না।
হম।
উম। তোমাৰ মন যায়নে নাই ট্ৰেডিং চেডিং কৰিবলৈ চব।
উ কিবা ত মানে মন যোৱা মানে যায় কেতিয়াবা মানে কি কৰো।
তাতো ইনভেষ্ট কৰিব লাগে যে বহুত।
হয়।
আৰু এটা তোমাৰ কিবা এটা এপ এটা আছে মানে তাৰপিছত তোমাৰ মানে সেইটো তুমি বিশ টকা নে পঞ্চাশ টকাকে থ'ব লাগে। ত সেইটো পইচাটো মানে সোণত গৈ লৈ মানে সোণৰ ৰেটটো মানে যিমান যে টিমানত মানে পইচাটো বাঢ়ি যায় মানে। যাৰ এ মানে কিবা আছিলে।
কি ডাবল কৰাই দিয়ে নেকি।
অ ডাবোল কৰাই দিয়া বুলি জানো এতিয়া সঁচা নে মিছা। সেইতিয়া কেনেকে বিশ্বাস কৰিবা পতককে উম উম ধৰি লোৱা এতিয়া।
ফেক ফেক এপ মানে কিবা স্কেম কৰে ন আজিকালি বেছি ভাগ।
সেইকাৰণে এইটো মানে অনলাইন মানে তাতকে ভাল তোমাৰ বিজনেচ কৰাটোৱে ভাল।
অ হ।
বিজনেচত আকৌ মানে মাইণ্ড বহুত খটাব লাগে। তোমাৰ ধৰি লোৱা তুমি খেতিৰে কিবা কৰিলা। তুমি ছাগলী আছে অ ছাগলী চৰি হা, তোমাৰ গৰু আছে আজিকালিটো তোমাৰ এই যোনবিলাকে যে গৰু পুহি আছে যে সহতিটো চব গাখীৰ বেছি বেছি এটা দাইৰি ও খুলি দিছে ভাবাচোন। উম এনেকোৱা বিজনেচ চলাই আছে ইহঁতে। তাকেই আৰু কিবা না কিবা এটাটো কৰিব লাগিবই, হয় কি নহয়?
হয় হয়।
ওম ও ঠিকে আছে বাৰু, ভাত পানীতো এতিয়া হোৱা নাই।
হ' হ'ল বাৰু মোৰ
হ'ল ন? আতছা ঠিকে আছে ভাত পানী এতিয়া যদি খাইয়ে ল'লা তেতিয়াহ'লে এতিয়াতো শোবা চাগে ন?
হ
অঁ
চেহ তেতিয়া হ'লে তুমি শুৱা তেতিয়া আমি কালি কথা পাতিম ন'
অ' ঠিক আছে।
টাইম পালে মই তোমাক ফোন এটা কৰিম বাৰু। তুমি মানুহটো খবৰে নোলোৱা আৰু। ঠিক আছে বাৰু ন? উম উম উম। উম উম।